হেল্ল'।
হেল্ল' অ'।
অ'। ক'ত আছা?
ঘৰতে আছোঁ, ক'ত থাকিম।
অ' কি কৰি আছা ঘৰত?
এ, কামখিনি হ'ল, ভাত বনাম আৰু।
হ তাকে। এই মই হে, ডিউটি যাব ওলাইছোঁ।
উম।
আজিকালি ডিউটি যাই ভালে নালাগে। কামটো মানে আগৰ দৰে নাই, এ, কামটো আগৰ দৰে নাই।
উম।
তানে বহুত, বহুত দিগদাৰ হৈছে মানে।
অ'। নতুন চোৱা।
কিছুমান, হ তাকে নতুন চাম বুলি ভাবিছোঁ। তানে কিছুমান সেই বচ তৰ মানে হেৰিবিলাক আছে লগৰ। মানে ইহঁতে ইহঁতক মানে বচহতে মানে বেছিকে গুৰুত্ব দিয়ে। আৰু আমাক অলপ প্ৰেছাৰটো বেছিকে দিয়ে।
উম, উম, প্ৰাইভেট প্ৰাইভেট কামৰ সেইটোৱেই।
উম। আ, তাহাঁতৰ চিনাকি মানুহবিলাকৰ লগত ভাল আৰু, আমাৰ লগত যি আমি ভাল কৰিলেও ভাল নহয়।
উ, উ, এনেকুৱাই, প্ৰাইভেট কামত এনেকুৱাই যোনে এইবিলাক মানে বেছি মানে তেলিয়াই থাকে।
হা।
এনিয়ে থাকিব নোৱাৰা। মানুহ বিলাক আদৰ্শত চলা মানুহ বিলাকৰ আজিকালি মানে কৰিব ইচ্ছা নোহোৱা হয় লাহেকৈ কাম।
উম।
এই সেইকাৰণে নিজৰে সৰু সুৰা কিবা ব্ৰিজনেছ কৰিব লাগে।
উম, তাকে ভাবিছোঁ। ব্ৰিজনেছে সৰু সুৰা কৰোঁ নেকি? কাম চাম কৰি লাভ নাই, বেলেগত তাতে তেই
গোটেই দিনটোৰ ইনকামৰ তোৰ লাভতো সিহঁতৰহে বেছি হয়। আমি বিলাকেতো অলপমান পইচাত কৰি থকা
আহ অ' আমি মাহৰ মুৰতহে কিবা এটা পাওঁ।
তাকে। আকৌ পি এফ ই এছ আইৰ পইচা ওলাব গ'লেও কিমান জামেলা কৰে দেখোন।
উম।
আমাৰ বৌৰ দেখোন এতিয়ালৈকে পি এফৰ পইচা ওলোৱাই নাই।
অ' তাকে তোৰ ইমান এ উম লাগি থকা নাই নেকি মই তাকে ভাবিছোঁ?
নাই লাগি থাকি। লাগি থাকিলেও মানে গুৰুত্বই দিয়া নাই। তাইৰ অলপ পঢ়া লিখা নাই যে।
আহ।
পি এফৰ পইচা খিনি নিজৰ পইচা উলিয়াব গ'লেও দহবাৰ ডকুমেণ্টছ খুজি আছে।
অ' তাকে।
এবাৰ, এবাৰ এইখননো কিমান চনৰ পেপাৰ, এইখননো কিমান চনৰ ইমান মানুহজনী এতিয়া
এতিয়া বিধৱা হ'ল। উম, উম।
এতিয়া তাইৰ সেইকাৰণে এনেকুৱা প্ৰাইভেট হেৰি জব্দ এৰিয়েই দিলে।
অ'অ'
নিজাকে কিবা মানে সৰু সুৰা ব্ৰিজনেছ কৰিব গোটৰ পইচা লয়। ছাগলী তাগলী আনিছে।
যে অ' সেইটোৱে ভাল।
ঘৰতে ল'ৰা-ছোৱালী কেইটাকো চাব লাগে।
উম, এনেকে নিজা ব্ৰিজনেছ সৰু হ'লে নিজাই ব্ৰিজনেছ হয় না।
এদিন যদি বেমাৰ হয় তাত টো মানে ছুটি নিদিয়ে।
অহ' সেইটো
এই ইমান মানেও ব্ৰছ মেনেজাৰ বিলাকে কথা শুনায়। তাকে সেইকাৰণে খোৱা চিন্তাটোৰ নকৰিলেও নহ'ব কাম কৰিব লাগিব।
উম।
তুমি কি বনা
তাকে ভাবিছোঁ কিবা এটা সৰু সুৰা ব্ৰিজনেছ কৰোঁ নেকি?
উম, আগতেটো পানীটো আছিল। পানীটোৱে ঠিক আছিল।
অ' পানীৰে ব্ৰিজনেছ কৰিব লাগিব আৰু পানীৰ অলপ ষ্টক উঠাব লাগিব।
উম।
ও উঠাই কিনে তাৰমানে ডিষ্টাৰ বিটৰ চিপ ল'ব লাগিব তাতে।
গাড়ী লাগিব।
অ' গাড়ী এটা লাগিব। গাড়ীত নিজে নিজে যাব লাগিব। গাড়ীত নিজে গৈ অলপ তেতিয়া কমচেকম ডেইলি এক হেজাৰ, বাৰশ টকা ওলাই যায়।
উম, আৰু তোমালোকৰ সেই লগৰ এটা লাগিব লগত।
অ'।
অকলেটো গাড়ীত আমাৰ দোকান বিলাক বিচাৰা।
উমহ।
কিন্তু এইটো মাজতে বন্ধ বন্ধ কৰি দিয়াই বেয়া হ'ল ন' কৰি থাকিলে হৈয়ে থাকিলে হয় এতিয়া।
অ'।
তোমালোকৰ লগৰ জনেওটো এৰি দিলে ন'?
অ', ইহঁতে এৰিছে ইহঁতে বেলেগ কিবা, কৰি আছে প্ৰাইভেট কে।
নাই এই দাদাজন যে আছিল।
উম।
তেওঁলোকে কি কৰি আছে শ্ব'ৰুমত?
হয়, এতিয়া শ্ব'ৰুমত কৰি আছে।
ফাৰ্নিচাৰ, ফাৰ্নিচাৰ শ্ব'ৰুম ন'?
অ'। এই প্লাষ্টিকৰ যেনেকে প্লাষ্টিকৰ তোমাৰ টেবুল, ডাইনিং এইবিলাক। গত দৃষ্টিবিউটাৰ চিপ আছে তহঁতৰ অ'।
অ'।
সেই কামটো কোম্পানীৰ আণ্ডাৰতে হয়।
উম, এই নাই নিজাকে কৰিব লাগে।
উম।
তাকে তুমি-তুমি-তুমিটো কৈছিলা হোটেল খুলিম বুলি।
হোটেল নহ'লে কিবা এটা হেৰি কৰবো লাগিব ৰ'বা। এই পানীৰে বিজনেচ কৰিম।
অ', হোটেল বা পানীৰ বুলিয়ে কৈছিলা, ঠাই অলপ বিচাৰি লওঁ।
হয়, এই জাগা বিচাৰিব লাগিব খালি, তাৰ মানে গোডাউন টাইপ। এনেকে জাগা লাগিব, য'ত পানী ষ্টক কৰিব পাৰিম।
অ', আৰু এটা নতুন বিজনেচ আজিকালি বহুত ভাল হৈছেটো।
কি?
এই যে ক্লাউড কিচেন।
আহ, সেইটোও কৰিব পাৰে। ক্লাড কিচেন কৰিলে তাৰমানে কি হয়, সেইবিলাকৰ পৰা অৰ্ডাৰ ল'ব লাগিব আৰু জমে ত' চুইগীত এইবিলাক দি-দি দিব লাগিব।
অ', দিয়েতো, ভাল অৰ্ডাৰ দিয়ে বোলেচোন।
উম।
তেতিয়াটো আমি একেলগে কৰিব পাৰো গোটেই ঘৰৰ মানুহখিনি লাগি।
অ'।
উম। কোনটোত, ভাল হয়? ভালকে ষ্টাডি কৰা।
অ', তাকেতো, চাও তাকে কি কৰো!
বিজনেচচোনো কি কৰিবা সৰু-সৰু এটাক দেখিলে চবেই একে লাইন লগাই কৰি দিয়ে।
অ'। আজকালি এটা বিজনেচ ভালকে চলা দেখা পালে লগে লগে বেলেগ আৰম্ভ কৰি দিয়ে।
আৰু বেছি মানে অলপ দেখুৱাই ন সোঅফ কৰে বেছি।
উচ - উম
এতিয়াম এই ইভি কেইখন ওলোৱা কাৰণে মিস্ত্ৰীও ইভি কিনিছে।
চব্জি বেপাৰীও ইভি কিনিছে, অ' তাৰপিছত কি বুলি কওঁ আগতে যদি কাপোৰৰ ব্যৱসায় কৰিছিল সিও ইভিয়ে কিনি লৈছে।
উম - উম
আৰ আনকি লাহেকে ফাৰ্মাচিষ্ট কেইজন আহিব বাকী আছে আৰু।
উম
আৰুটো স্কুটি অ', আৰু স্কুটি দি পেলাইতো ৰেপিডো বহুতে চলাই আছে ন সেয়াঁও পইচা ইনকাম কৰে বোলে। স্কুটিৰ বেছি মেইনটেনেন্সো নাই। কিমান মান ইনকাম কৰেনো সিহঁতে, ৰেপিড'অ বিলাকে?
কৰে আৰু, চলি পাৰাই কৰি লয় চাগে। ন'হলেতো কে ঘৰ চলাব নোৱাৰে কিবা বেলেগ লাগিব চাইড বিজনেছ টাইপ কৰিব পাৰে।
এনে আৰু সিহঁতৰ হাত খৰচ চলাই চাগে।
অ', হাত খৰচ স্কুটিকেইখন লৈছে স্কুটি খনৰ কমচেকম হেৰি ই - এম - আই
আমাৰ ল'ৰা, ছোৱালী থাকা অ', ল'ৰা, ছোৱালী থকা পৰিয়ালে আমি ইমান ক'ম পইচাত চলাব নোৱাৰোঁ।
অ', নাই নোৱাৰে।
আমাকতো মান্থলি ক'মচে ক'ম একদম ক'ম হ'লেও চল্লিশ হাজাৰ টকা লাগে।
উম উম।
তাকে সেনেকে কিবা এটা ভাবা।
উম তাকে ভাবিছো ৰ'বা, কিবা কৰা যায় এতিয়া।
উম দৰমহাৰ পইচা কেতাই, একো নহয়।
উম। হোটেল হোটেল লম নহ'লে এটা পানীৰে এনেকে হেৰি কৰিব লাগিব।
উম হোটেল ভাল হ'ব।
অ', হোটেলত ভাল ইনকাম আছে, হোটেলটোত যদি কিবা কি হেৰি কৰিব পাৰে।
উম।
কিন্তু আজিকালি গেছৰ দামে বহুত বাঢ়ি গৈছে না। গেছ মানে এনে নাপায়।
সেইটো ল'ব লাগিব, খৰি ল'ব লাগিব।
অ', ক'ইলাত বনালে কিন্তু ভাল আজিকালি এতিয়া ক'ইলাত বনালে সোৱাদো হয় আৰু দামো ক'ম।
অ', তাৰমানে এটা খৰিৰ চোলা ৰাখিব লাগিব, খৰি কিনি আনি। এতিয়া মানে ৰান, ৰান্ধনীটো মানে
অ', অ', তাপা খৰিত বনালে খালে কচ টটো অলপ বেছি হয় বেলেগ নাই।
বেছি হয় ঠাইয়ো লাগে ন। এই বাইদউ'হত যে আমাৰ ঘৰৰ কাষ খৰ সিহঁতৰ দেখা নাই হোটেল কিমান ইনকম কৰিলে বা তিনি, চাৰিখন গাড়ীয়ে কিনিলে।
উম।
মাটিও কিনিলে তাহাঁতে সেই কেইদিনমান আগত।
হয় নেকি?
উম।
উম।
খৰচ নাই, একো নকৰে।
অ', সেইয়া যাৰ ক'ম খৰচ আছে সিহঁতে অলপ মিলাব পাৰে আৰু।
একোৱে খৰচ নকৰে সেনেকেয়ে চলে, ইমান মানে
অ, উম।
আমাৰ আৰু ধেৰ খৰছ ন।
উম।
আৰু এই স্কুটিৰ কাষ্টমাৰ চালানে নাই? মইতো চলাব নোৱাৰো মাইনা চ লাব নোৱাৰে এনেই আছে স্কুটি দুখন।
উম এই কৈছিলো দুজন মানক।
মেইনটেনেন্সে কৰি আছো চলাব নোৱাৰো, বেয়া হৈ যায় এনেকে বৰুওখ তুমিও নাথাকা, বহিয়ে থাকে।
তাকে চাওঁ ৰ'বা কাষ্টমাৰ এটা পালে
শ্বৰুমত এক্সচঞ্জ কৰিলেও তামানে গাড়ীহে ল'ব লাগে, পইচা নি
অ, এক্সেঞ্জ গ'লে সেয়া পইচা নিদিয়ে ন, গাড়ীয়ে ল'ব লাগব।
উম, তাকে আ তুমি আহিলেই মানে কাষ্টমাৰ এটা আনি কিবা চাই মেলি দামত দি দিয়া বেছি ধৰি থাকিব নালাগে আৰু।
অ অ, মিলাই কিনে দি দিম।
উম। দিয়া হ'ব দিয়া, যোৱা।
অহ, মই যাব উলাইছো।